শুনিছানে?
অ শুনিছো শুনিছো কওক
অ, কি কৰি আছা।
অ, আছো ৰব আপুনি কি কৰি আছে।
ময়ও আছো ৰবা অলপ আগেগে ভাত খালো
অ অ কেহৰি খালে ভাত আছে পিছে
আজি দালি আৰু ভাজিৰে খালো আপুনি খালে নে নাই ভাত
অ খালো খালো এ মই দালি দালি আৰু ভাজিয়ে হৈ যো ময় আজ
অ খবৰ পাতি ভালনে
ভাল ভাল ভাল আপোনাৰ
ৰ ভালে দিয়া
অ আ কৰত ক'বাত ওলাইহি আ ক'বাত
নাই নাই নাই নাই যোৱা মানে আজি ঘৰতে আছো যিহেতু বৰষুণ দি আছে
অ বৰষুণ আমাৰ ইফালেও বৰষুণ দি আছে অলপ
অ, পিছও আজি অফিচ গৈছিল নে নাই?
গৈছিলো গৈছিলো। অফিচ যাৰ পৰা আহোতে অলপ বৰষুণ পাইছোঁ ভিজিলোঁ অলপ আজি আহোঁতে
অ, আজি মানে এতিয়া ব্যস্ততটো নাই।
ব্যস্ত নাই বাৰু।
ব্যস্ত নাই যদি আজি আমি অলপমান শৃংখলাবদ্ধতাৰ বিষয়ে কথা পাতো হা যিহেতু। আজিকালি জানাই শৃংখলতাটো মানি চলা কিমান দৰকাৰ।
অ, পাৰি পাৰি নিশ্চয় নিশ্চয় ভাল ভাল বিষয় হয়টো হা কথা পাতো।
অ, পিছে তোমাৰ এ কথা কথা আহিছিল। অ, তোমাৰ মতে শিংখলত তুমি কি বুলি ভাবা।
ক'বলৈ গলে মোৰ মতে মোৰ হিচাপত শৃংখলা মানে নিয়ম কানুন মানি সময়মতে কাম কৰা।
হয়।
আৰু শৃংখলাবন্দ জীৱন থাকিলে সকলো কাম সহজে সম্পূৰ্ণ কৰিব পাৰে বুলি মই ভাবোঁ
অঁ
আৰু মানুহৰ আচৰণো ভাল হয় আৰু আনৰ বিশ্বাসো লাভ কৰে প শৃংখলাবদ্ধত থাকিলে সব আচাললে এটা জীৱনৰ এটা ডাঙৰ গুণ বুলি মই ভাবো
ময়ো সেয়ে ভাবোঁ, আমি শৃংখলাৰ বৈধ্যতাটো আমি মানি চলটো দৰকাৰ। অ',।
পিছে তুমি কোৱাচোন, তোম হেৰি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শৃংখলা কিয় দৰকাৰ বুলি ভাবা তুমি?
মই ক'ব গ'লে, ছাত্ৰ ছাত্ৰী সকলে যদি আমি নিয়মীয়াকৈ পঢ়া শুনা কৰে আৰু সময়মতে যদি তেওঁলোকে বিদ্যালয়লৈ যায়, তেন্তে তেওঁলোকৰ ফলাফলো ভাল হ'ব।
হয় হয়।
আৰু শৃংখলতাবদ্ধ জীৱনে মনোযোগ আৰু আত্মবিশ্বাসো বঢ়ায়।
হয়।
সেয়ে, মোৰ মতে কব গলে, ভাল ছাত্ৰ হবলৈ শৃংখলতাটো বহুত দৰকাৰ হয়।
হয় হয় হয়। ঠিকে কৈছা মানে।
অ', পিছে তুমি কোৱাচোন, শিংখলতা নাথাকিলে কি কি সমস্যা হ'ব পাৰে?
আহ, মই ভাবোঁ, শৃংখলা নাথাকিলে বহু কাম সময়মতে শেষ নহয়।
অ',।
আৰু সেইবিলাক কামবোৰ থাকিও বায়ো ৰখি যায় আকৌ শৃংখলা বদ্ধ নাথাকিলে কাম বিলাক। আৰু জীৱনত বিশৃংখলতা আহে। আৰু লক্ষ্যত উপনীত হোৱাটো কঠিন হয় জীৱনত। কিবা তো তোমাৰ ল লক্ষ্য থাকে আৰু শৃংখলাবদ্ধতো নাথাকে, তুমি লক্ষ্যত উপনীত হোৱাতো নোৱাৰাবাই বুলি মই কওঁ। বহুত কষ্ট, আৰু মোৰ মতে, এই অভ্যাসে মানুহক পিছুৱাই নিয়ে বুলি ভাবোঁ আৰু মই।
অ', নিশ্চয় নিশ্চয় আমি যদি এনকে শৃংখলতাবদ্ধতো আমি লক্ষ্যৰ ওপৰত নিৰ্ভৰ কৰে ন।
উম, অ', অ',।
ঠিকে কৈছ।
পিছে তুমি কোৱাচোন, দৈনন্দিন জীৱনত শৃংখলা কেনেকৈ বজাই ৰাখিব পাৰি?
উম, ক'ব গ'লে মোৰ হিচাপত, আমি প্ৰতিদিন সময়মতে উঠিব লাগে।
অ',।
আৰু নিজৰ কাম নিজে সময়মতে শেষ কৰিব লাগে।
হয়।
আৰু আমি নিয়মতটো মানি চলিবও লাগে নিয়মবোৰ। আৰু আমি যদি অযথা সময় নষ্ট নকৰোঁ
উম।
আৰু নষ্ট আমি যদি অযথা সময়ত নষ্ট নকলে, আমি শৃংখলতাটো যদি আমি বজাই ৰাখো
হয়।
তেতিয়াহ'লে আমাৰ বহুতো কাম সহজ হৈ যাব।
হয় হয়।
অ', মই সেই সদায় সেই সেইবোৰ মানি চলিবলৈ চেষ্টা কৰো আৰু আনক আকৌ কওঁ যে, এইবোৰ মানি চলে যাতে তেওঁলোকে
হয় হয় হয়, ঠিকে কৈছা।
পিছে তুমি কোৱাচোন আহ, তোমাৰ মতে সফল মানুহৰ জীৱনত শৃংখলতাৰ ভূমিকা কি বুলি ভবা?
অ', মোৰ মতে সফল মানুহে সময়ৰ মূল্য বুজে।
অ'।
আৰু নিয়ম মানি কাম কৰে, আৰু তেওঁলোকে লক্ষ্য ঠিক কৰি, সেই অনুসৰি আগবাঢ়িব পাৰে।
নিশ্চয় নিশ্চয়।
আৰু সেইবাবে বহু সফল মানুহৰ জীৱনত শৃংখলা এটা গুৰুত্বপূৰ্ণ অভ্যাস হিচাপে দেখা যায় বুলি মই ভাবো।
নিশ্চয় নিশ্চয় ঠিকেই কৈছা তুমি, ময়ো সেয়ে ভাবো, যে শৃংখলতা এটা গুৰুত্বপূৰ্ণ অভ্যাস হয় আমাৰ জীৱনৰ বাবে।
হয় হয়, আহ, পিছে তোমাৰ মতে এটাৰ আপোনাৰ মতে পৰিয়ালত শৃংখলা কিয় দৰকাৰ বুলি ভাবা?
ক'ব গলে মোৰ হিচাপত পৰিয়ালত সকলোৰে নিজৰ নিজৰ দায়িত্ব ঠিকমতে পালন কৰিলেহে ঘৰখন সুন্দৰকৈ চলে, বুলি মই ভাবো। আৰু আমি ডাঙৰৰ কথা মানি চলাটো দৰকাৰ, আৰু কিবা এটা কাম সময় মতে তে কৰা বা ইজনে সিজনক সন্মান কৰাতটো এটা শৃংখলাৰে অংশ হ'ব।
উম।
যিহেতু, সেইবাবে মই ভাবো যে ইয়াৰ ফলত তেওঁলোকে পৰিয়ালৰ শান্তি আৰু মিলা প্ৰীতিটো বজাই ৰাখিব পাৰিব।
হয় হয়, হয় হয়।
অ'। পিছে তুমি কোৱাচোন বিদ্যালয়ত শৃংখলাটো মানি চলাৰ লাভ কি হয়?
ভাব বৰ পৰিৱেশটো ভাল, হয়। মই এনেকে ভাব, আৰু ছাত্ৰ ছাত্ৰীসকলে মনোযোগেৰে পঢ়িব পাৰে, আৰু শিক্ষকসকলেও সহজে পাঠদান কৰিব পাৰে।
অ'।
আৰু মোৰ মতে এখন ভাল বিদ্য়ালয়ৰ চিনে হৈছে শৃংখলা আৰু, মই এনেকেই ভাবো।
অ' নিশ্চয় নিশ্চয় ঠিকে কৈছা, এখন ভাল বিদ্যালয়ৰ চিন সদা শৃংখলাই হয়।
হয় হয়। পিছে তুমি কোৱাচোন তোমাৰ মতে শৃংখলা আৰু সফলতাৰ মাজত পাৰ্থক্য কি বা সম্পৰ্ক আছে?
মোৰ মতে ক'ব গ'লে এই দুয়োটাৰ মাজত গভীৰ সম্পৰ্ক আছে। আমি ক'ব গ'লে যিজন মানুহে নিয়মীয়াকৈ পৰিশ্ৰম কৰে আৰু য'ত তেওঁ সময়মতে কাম শেষ কৰে, তেওঁ সদায় ফল হোৱাৰ সম্ভাৱনাটো বেছি থাকে।
উম।
আৰু কেৱল প্ৰতিভা থাকিলে নহয়, শৃংখলাটোও দৰকাৰ হয় মানুহৰ জীৱনৰ বাবে।
উ হয় হয়। ঠিকে কৈছা।
মই সেই বোলে হ'ব, অ' পিছে তুমি কোৱাচোন। যুৱ সমাজে শৃংখলতা বজাই ৰাখিবলৈ কি কি কৰিব লাগে? মানে কেনেকৈ বজাই ৰাখিব পাৰে তেওঁলোকে?
মোৰ মতে, যুৱ সমাজে সময়ৰ মূল্য বুজিব লাগে।
অ'।
আৰু অযথা সময় নষ্ট নকৰা উচিত। অযথা সময়ব স সময় বিলাক ভালদৰে ব্যৱহাৰ কৰিব লাগে। আৰু নিজৰ লক্ষ ঠিক কৰি সেইমতে আগবাঢ়িলে শৃংখলাবদ্ধ জীৱন যাপন কৰাটো সহজ হয় বুলি মই ভাবো আৰু।
ঠিকে কৈছা তুমি।
ইয়াৰ ভৱিষ্যত অ ভৱিষ্যতটোতো সহায় কৰিবৈ এই অভ্যাসে।
অ, অ, ঠিকে কৈছা মই তোমাৰ কথা এতিয়াই মতামত ৰাখো।
মোবাইলৰ অত্যাধিক ব্যৱহাৰে শৃংখলৰ ওপৰত প্ৰভাৱ পেলাই নেকি?
ক'ব গলে ক'ব গ'লে আমি যদি মোবাইল বেছিকৈ ব্যৱহাৰ কৰোঁ,
উম,
এনে আমাৰ বহুতো বেয়া শাৰীৰিক বেমাৰ বা কিবা আদি হব পাৰে। আৰু ক'ব আমি বেছি সময় মোবাইল ব্যৱহাৰ কৰা ঠিক নহয় আৰু বেছিকৈ ক'ব গ'লে মোবাইলটো আমি পঢ়া শুনা বা আন কামত ব্যৱহাৰ কৰিব লাগে। আৰু মোৰ হিচাপত নিজৰ ওপৰত নিয়ন্ত্ৰণ থাকিলে এই সমস্যাসমূহ নাথাকে আৰু।
হয়, হয়।
পিছে তুমি কোৱাচোন, তোমাৰ মতে শৃংখলতাবদ্ধ জীৱন যাপন কৰিলে কি লাভ হয়?
উম ত শৃংখলাবতা জীৱন যাপন কৰিলে সকলো কামৰ সকলো বহুত লাভ হয় কব গ'লে সকলো কাম আহ সময়মতে শেষ শেষ কৰিব পাৰি।
অ,
আৰু জীৱনত অযথা হেঁচা কম হয় লক্ষণ উপনীত হোৱাতো সহজ হয়।
অ,
লগতে মানুহৰ ওপৰত এটা ভাল ধৰণৰ সৃষ্টি কৰিব পাৰি বুলি মই ভাবো।
নিশ্চয়, নিশ্চয়।
সেইবাবে শৃংখলা জীৱনৰ বাবে বহুত দৰকাৰ দিয়ক, মই এনেকে ভাবো।
অ অ ঠিকে কৈছা তুমি আমি শৃংখলতা জীৱনৰ বাবে এইবোৰ বহুত দৰকাৰ হয়।
উম, পিছে, সময়মতে কাম কৰাৰ অভ্যাস কিয় গুৰুত্বপূৰ্ণ বুলি ভাবা?
অ, মই ক'ব গ'লে সময়মতে কাম কৰিলে কোনো কাম বাকী নাথাকে। আৰু ইয়াৰ ফলত মানসিক চাপো কম হয় আমাৰ আৰু আন কামবোৰো সহজতে আমি কৰিব পাৰোঁ।
উম হুম।
এ, ক'ব গ'লে মোৰ মতে অভ্যাস সৰুৰে পৰাই গঢ়ি তোলাটো উচিত বুলি মই ভাবো।
হয়, হয়। ঠিকে কৈছা।
পিছে তুমি কোৱাচোন তোমাৰ মতে খেল ধেমালি শৃংখলতাৰ কিমান প্ৰয়োজন?
উম মোৰ মতে এ খেল ধেমালিত শৃংখলা খেল ধেমালিত শৃংখলাটো নাথাকিলে এটা এখন ভাল ভালদৰে খেলিব নোৱাৰিব দল দল হিচাপত যদি খেলে, দলটো ভালদৰে খেলিব নোৱাৰিব আৰু খলিলে নিয়ম মানি চলিব লাগিব। আৰু দলীয় ভাৱে কাম কৰিব লাগিব দলীয় ভাৱে কাম কৰিলে বা স তেওঁলোকে সফল হব পাৰিব টমটো আৰু মোৰ হিচাপত শৃং দলটো শক্তিশালী কৰি তলে বুলি ভাবো যেনেকুৱা ফুটবলৰো ধুনীয়া উদাহৰণ দিব পাৰি ফুটবলৰ যি মোৰ বা যিটো দলৰ এটা দলীয় মনোভাৱ থাকে সেইটো তেওঁলোকে। দলীয় ভাৱে কাম কৰে তেওঁলোকে সফল হয়।
নিশ্চয় নিশ্চয় ঠিকে কৈছা তুমি। আমি সদায় খেলিব গলে বা কিবা কৰিব গলে দলীয় ভাৱে কৰিব লাগে। তিতা তিতাহে সফল হয় আৰু লগ বন্ধুত্বও বাঢ়ে।
হয়, হয়।
অঁ, অঁ, অঁ পিছে ঠিকে আছে দিয়া, আজি তোমাৰ লগত শৃংখলতা অধ্যায়ৰ বিষয়ে কথা পাতি ভাল লাগিল।
হয়, হয়, হয় ঠিকে আছে মোৰো ভাল লাগিল তোমাৰ লগত কথা পাতি।
অঁ, আমি বহুত নজনা কথা শিকিলো।
হয়, হয় মই শিকিলো বাৰু?
অঁ, ঠিকে আছে দিয়া গুড নাইট শুভৰাত্ৰি। দিয়াহ।